ক্লুট্‌।
অঁ, হেল্ল!
কি খবৰ?
ভাল, ভাল তোমাৰ?
মোৰ ভালেই, ভালেই।
অঁ, কি কৰিছা? হেল্ল! হেল্ল! হেল্ল!
হেল্ল!
শুনিছা নাই?
অঁ, এতিয়াহে শুনিছোঁ আক' দেই মাতটো।
অঁ
নেটৱৰ্কটো অকণমান কিবা প্ৰব্লেম হৈছে নেকি?
হয়, হয় নেটৱৰ্কৰ প্ৰব্লেম হয় মাজে মাজে।
উমঁ! তাকেই আক কি কৈছা হয় ইমান গৰমত
এ এনেই বহি আছোঁ। ইমান গৰম হৈছে কালি গৰমে গৰমে গৈ আহিলো আৰু ঘৰৰত যাই পাই আহোতে পিছে ঠাণ্ডা হৈছিল বাৰু।
অঁ অঁ! অঁ মই এতিয়া শুনিছোঁ
অঁ অঁ।
মই শুনিছোঁ কোৱা বোলো শুনিছোঁ।
অঁ শুনিছা।
শুনিছো শুনিছো এতিয়া
উমঁ উমঁ ঘৰ পৰা ঘূৰি আহোতে দেখিছো মাজে মাজে ৰাস্তাবোৰ ৰাস্তাবোৰত মেৰা অ ৰাস্তাবোৰ মেৰামতি কৰি আছে অলপ।
অঁ! ৰাস্তা মেৰামতি কৰিছে তাকেই আক ৰাস্তা অ ৰাস্তা বনালে ভাল লাগিব কাৰণ গোত
হেল্লো! হেল্লো! নেটৱৰ্ক প্ৰব্লেম। হেল্লো!
হেল্লৌ! হেল্লৌ!
হেল্লৌ।
অঁ এতিয়াহে শুনিছোঁ হেল্লৌ! কোৱা।
অঁ সেইয় আৰু শুনিয়ে পোৱা নাই
নেটৱৰ্কটো বৰ অসুবিধাগ্ৰস্ত হৈছে নেকি?
হয়ঁ হয়ঁ।
উমঁ! তাকে গছৰ তলত বহি বহি আছিলো এতিয়া আম এটা পাইছো আমটো খাব লৈছো।
স্ স্ সহ
অঁ! এইটো পকা আম। গছজোপাত আমেই নাছিলে সেইদি এটা খালো আজি এটা পৰি থকা পাইছো পকা আম পুৰা।
অঁ!
তাকে বতৰৰ ফল বতৰত।
অঁ! ভালে কৰিছা খাব লাগে।
উমঁ! তাৰপিছত সেইফালে গৰম কেনেকুৱা?
বহুত গৰম
উমঁ! মইও সেইকাৰণে এই গছৰ তলতে
উমঁ! উমঁ!
গছত মোৰ বহি আছো এফালে পথাৰৰ মাজত এফালে হাবি এখন আছে এনে হেনেকে এনেকে বহি আছো আৰু উমঁ উমঁ। কোৱা আৰু
নদী আছে নেকি ইফালেদি নদী আছে নেকি ইফালেদি
অঁ নদী আছে মই নদীৰ কাষতে বহি আছো নদী আছে আৰু লগতে এখন ডাঙৰ হাবি আছে ইজাপ
অঁ! বান্দৰ কিবা জীৱ জন্তু তেনেকে
অঁ! হাবি এইখন বিশ এখন বিশ্ববিখ্যাত বিশ্ববিখ্যাত মানে হেৰি আকৌ নৰ্থ ইষ্ট আটাইতকৈ ডাঙৰ হি যাম এখন ইয়াত আছে ইয়াত। অ' এইখন পূ্বৰ আমাজন বুলি কোৱা হয়। নৰ্থ ইষ্টৰ এখন আমাজন বুলি কোৱা হয় উম'।
অঁ আমাজনৰত আছা।
আমাজন অ উ হয় তুমি দিহিং পাটকাই নামটো শুনিছা?
অঁ।
আমাৰ ঘৰটো মইাৰ ফালে আছো ইয়াৰ পৰা আছে নদীখন নদীখন ইপাই ডিহিং পাটকাই লাগি আছে।
তোমাৰ ঘৰ ক'ত আছিলে বোলে।
মোৰ ঘৰৰ মাকুম অঞ্চলৰ এখন ভিতৰীয়া গাঁওত দেই। উম, তমি দিহিং পাটকাৰ নাম শুনিছা ন?
উম উম, শুনিছো।
উম, দিহিং পাটকাই বিষয়ে জানা নে কিবা?
হা?
দিহিং পাটকাই বিষয়ে কিবা জানোই বুলি সুধিছো।
মই মই বৰ বিশেষ একো নাজানো বাৰু। সেনেকে, উম।
কাই, উম। দুহেজাৰ চাৰি চনতলৈকে অভয়াৰণ্য হিচাপে স্বীকৃতি প্ৰদান কৰিছিলে। অসম চৰকাৰৰ পৰা। আৰু দুহেজাৰ বিশ চনত ইয়াক। অ' উদ্যান হিচাপ। প্ৰস্তাৱিত কৰিছিলে। দুহেজাৰ বিশ চনৰ তেৰ ডিচেম্বৰত আৰু দুহেজাৰ এক। একৈশ চনত ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰিছিল অসম চৰকাৰৰ ফালৰ পৰা।
উম।
আৰু উম, কি বুলি কয় তাত বহুত। জীৱ- জন্তু আছে বিশেষকৈ হাতী বান্দৰ, উম। আৰু বহুতো আছে।
অঁ।
তাৰপিছত। এনেই বহুত উম, পহু - পক্ষী বহুত কিবা কিবি আছে। দেওহাঁহ পৰা আদি কৰি বহুত কিবা কিবি আছে।
উম। শুনিছো শুনিছো।
উম।
অলপমান নেটৱৰ্ক প্ৰব্লেম হৈছে দেই।
আজি অকণমান নেটৱৰ্কটো প্ৰব্লেম হৈছে তাকে। তুমি চাগে ফেনৰ তলত, ফেনৰ শব্দ শুনি আছো।
হয় হয়, যিহে গৰম।
আমাৰ ফালে আহিবা প্ৰাকৃতিক মাজত।
হয় হয়। যাব লাগিব এদিন মাতিবা আৰু উম। মাতিবা এদিন যাম।
অঁ আহিবা আহিবা তুমি ফোন কৰিলেই হ'ল তুমি ফোন। হ'ল আমি সদায় আছো সদায় থাকিম।
হয় হয় ইয়ে দস্তি না তৰেংগী অভি
অ তাৰ পিছত কি বুলি কয় আহিবা এফালে ধুনীয়াকে ফুৰিব পাৰিবা ইয়াত কোনো ধৰণৰ তেনেকুৱা ধৰণৰ অ কি বায়ু প্ৰদূষণ কিবা নোহোৱা কাৰণ ইয়াত আছে। খুব সুন্দৰ প্ৰাকৃতিক ভাৱে এখন হাবি আৰু কি বুলি ক'ম এইখনতো জানাই তুমি একেবাৰে ডাঙৰ এখন অৰুণাচলে তিব্বত লেকং লেকাংলেকে লাগি আছে এখন এফালে তিন- চিকা ডিব্ৰুগড়লৈকে এইফালে লাগি আছে দুখন জিলা। আৰু তাত বহুত ধৰণৰ সাপো পোৱা যায় পশু-পক্ষী, পখিলা বহুত আছে উম। তাৰপিছত বিষাক্ত বিষাক্ত সাপ আছে আৰু কি ক'ম বিষাক্ত বিষাক্ত সাপ মানে ইয়াত এনেই বিষাক্ত এই পৃথিৱীৰত চাৰি হাজাৰো অধিক সাপ আছে তাৰ ভিতৰত দুহেজাৰ আটাইতকৈ বেছি বিষাক্ত হয় তাৰ ভিতৰত ইয়াত আছে আঠ বিধ আটাইতকৈ বিষাক্ত আৰু বাকী এ বাৰবিধ ইমান বিষাক্ত নহয় বাকী চাগে আৰু বাৰবিধে হ'ব লাগিছিলে। উম সেইকেইটা মানে ইমান বিষাক্ত নহয়। আৰু কি বুলি ক'ম আৰু সে আৰু বিষাক্ত সাপ মানে আঠবিধ ইয়াত তুমি নামবোৰ শুনিছা চাগে ৰাজফেঁটি বোলা
উম শুনিছো
ৰাজফেঁটি শুনিছা তাৰ পিছত আকৌ এইফালে কি বুলি কয় চকৰি ফেটি নামো শুনিছা চাগে তুমি
হয় চকৰি ফেতিৰ নাম
চকৰি ফেটি পাবা সখাহ সাপৰ নামটো নিশ্চয় শুনিছা
সকাৰ কো কি নাম
সখা সাপেই যে হালধীয়া কলা ৰঙা আচ আচ অলপ তিনি কোনীয়া টাইপৰ দেখে পিছফালৰ পৰা নেজডালে যে যেতিয়া উম কি বুলি কম আৰু তেতিয়া খাপ মাৰি দিলে মানে মানুহৰ একম মৃত্যু পৰ্যন্ত হ'ব পাৰে।
উম উম দেখিছো কিন্তু যে সেনেকুৱা কোন নাজানো উ
তাত কলা শংকৰ বুলি এবাত এবিধ আছে সেইবোৰ একেবাৰে কলা সাপটো
উম
এ অ সেইটোৱে বাই তাৰপিছত এবিধ হালধীয়া সাবিধ আছে আটাইত
উম এবিধ যে বগা আছে একদম
অ বগা ব বগা
মই দেখিছোঁ
শুদ্ধ বগা সাপ মই আজিলৈকে দেখা নাই।
আছে শুদ্ধ বগা মাত্ৰ মানে শুদ্ধ বগা মই দেখিছো এবাৰ।
উম ইমান বগা সাপ আছে নেকি!
অ আছে একেবাৰে শুদ্ধ বগা
উম ইয়াত আমাৰ ইয়াত অ, ইয়াত নাজানিছে মই দেখা নাই আজিলকে তাৰপিছত এনেইটো সাপ সাপ বুলি কলে বহুত আছে। এতিয়া চাৰি হাজাৰো অধিক সাপেই আছে বুলি প্ৰজাতিয়ে আছে ইমানখিনি।
উম,
তুমি ইস্নেক আইলেণ্ডৰ নাম শুনিছা?
হা?
ইস্নেক আইলেণ্ডৰ নাম শুনিছা?
অঁ, শুনিছো।
তাততো বহুত সাপ আছে। তাততো মানুহবোৰ এনেই নাযায়।
উম।
ঠিক তেনেকুৱা সিয়াত পোৱা সাপো মানে ইয়াত আছে ইয়াত আমাৰ ইয়াত। আহ, মুঠতে এই আঠবিধ আটাইতকৈ বিষাক্ত। জনাত মানে
উম।
আৰু ঊনৈশ বিচবিধ মান আৰু কিবা সাপ আছে মুঠতে সেইখিনি সাপ ইমান এটা বিষাত্ত যদিও মানে, মানুহ ইমান এটা মৃত্যু বোলে নহয় খালি এই যে তোমাক যে নাম কৰ চকৰি ফেটি, ৰাজ ফেতি, হালধীয়া সাপ, মই কি নামটো মই নোজানিছো আৰু এবিধ থকা সাপ এইবোৰ কিন্তু মানুহ এদম মৃত্যু পৰ্য হব পাৰে।
উম।
উম
হোৱাইট কালাৰ আছে কিন্তু দেই। বগা ৰঙৰ যে আছে।
ইটাৰনেটৰ চাৰ্চ কৰি চামচোন, বগা ৰঙৰ সাপনো কি আছে! অঁ এতিয়া, এতিয়া নকৰো। অকমান পিছত কৰিম অকমান অকণমান ইণ্টাৰনেটো প্ৰব্লেম হৈ আছে যিহেতু তাৰপিছত সাপ বুলি ক'লে এনেই ভয়ে লাগে বাৰু এবোৰ বস্তু
হয় হয় গাটো, ৰাইজাই ৰাইজাই কৰে পায় মোৰ।
উম। আমাৰ ফালে এ কি হয় অজগৰ সাপো আছে। মানে ছাগলী গোটাই গোটাই গিলি ৰাখে। এফালে।
অহ,
সেইদিনাখন দুজনী গিলিলে, গোটা গোটাই। মোৰ বহাৰ পৰা অলপমান আগতে আছে, অজগৰ অঁ।
অঁ ইচৰাম তেতিয়াহ'লে তোমালোকে ছাগলী মেলি দিব নোৱাৰাচোন।
উম সেইটো মাজে মাজে ভয় থাকে আৰু। এই পানীত আহে ক সাপবোৰ।
পানীত?
উম পানী ডাঙৰ হলেমানে আহে। কাৰণ ইজাপখন বহুত ডাঙৰটো এইফাল লগ লাগি আছে।
উ হোম।
তাৰ পিছত, বিভিন্ন পখিলা আছে। প্ৰায় তিনিশ প্ৰজাতিৰ ওপৰত আছে বুলি মই শুনিছো।
উম।
তাৰপিছত বাকী ভালে চাগে তোমাৰ।
ভাল ভাল।
উম আজি গৰমত চাগে কথা কোৱাৰ অলপ মনটো ইমান এটা হেৰি পোৱা নাই।
হয় হয়। এই একদম কালি গৰমত অহা যোৱা কৰা হ'ল যে একদম হেৰি হৈ গ'ল মানে।
ভাগৰ ভাগৰ অনুভৱ।
অ ভাগৰ ভাগৰ লগা হৈ গল, তেনেকুৱা হ'ল ঠিক তেনেকুৱা হৈ গ'ল।
উম।
সেইটো কাৰণে মানে কথা বতৰা একো মানে হেৰি নাইকিয়া হৈছে।
কিবা ধৈৰ্য শক্তি নোহোৱা নোহোৱা হে লাগিছে তোমাৰ।
হা?
কিবা কথা কবলো কিবা ধৈৰ্য্য শক্তি নোহোৱা নোহোৱা হে লাগিছে তোমাৰ।
হয় হয় তেনেকুৱা হৈছে।
ওম ভাগৰত হৈছে তোমাৰ।
অ অ ঠিক আছে হ'ব দিয়া তেতিয়াহ'লে।
অ অ ঠিক আছে হ'ব দিয়া। ওম ওম।